হেল্ল'
হেল্ল'
অহ
হেল্ল'
হেল্ল নমস্কাৰ
নমস্কাৰ ক'ত ক'ত আছা এতিয়া?
এ বৰ্তমান এতিয়া ঘৰতে আছো
অহ এই আমাৰ ছোৱালীয়ে কথা পাতে বোলে
অহ অহ দিয়ক দিয়ক
হেল্ল'
হেল্ল অহ ভালে আছা? অহ নমস্কাৰ।
ভালে আছা?
হয় হয় মই ভালে, আপোনাৰ কি খবৰ?
ভালেই। তোমাৰ মাৰ-দেউতাহঁত ভালেই আছেনে?
হয় আছে, আপোনাৰ মা-দেউতাহত ভালে আছে নে?
অহ অহ আছে। ভাত খালানে নাই?
খালো খালো, আপুনি খালে নে নাই?
অহ খালো, কি দি খালা ভাত?
বেছি গৰম পৰিচে কাৰণে মানে এবাৰ হে কল পচলা বনাইছিলে
অয়
আৰু কঠাল গুটি ভৰ্তা।
অ ধুনীয়া, আৰু?
আৰু হে আৰু মাছৰ ভৰ্তা দিয়ে খালো আও
অ আজি স্কুল গৈছিলা নে নাই?
গৈছো গৈছো আপোনা
অ অ।
খেতি কিমান বিঘা কৰিলে?
এই এইবাৰ বেছি নহয় দিয়া অলপমান কৰিছো আৰু।
কিমান কৰিলে?
দুই তিনি বিঘা মান হ'ব। সিমান খিনিয়ে কৰিছো আমি আও বেলেগৰ মাটিহে কৰো।
হয় হয়।
বেলেগৰ দুবিঘা আৰু আমাৰ ঘৰৰ এবি এবিঘা আছিলে এই তিন বিঘাকে কৰিছোঁ।
হয়। আও আমিও মানে পাঁচ ছয়বিঘা মান কৰিছোয়ে।
অ হয় নেকি? ধান খেতিয়ে কৰিছে?
হয় ধান, ধান খেতি আৰু ভেন্দি খেতি সাত আঠ বিঘা মান কৰিছো মানে এইবাৰ মানে আমি বেছি কৰা নাই।
অ।
কাৰণ বানপানী আহা খবৰ শুনি আছো ন,
অ অ হয় হয়।
ইমান কষ্ট কৰি কৰো আমি ন সেইটো যদি মানে হেৰি হৈ যায় বেয়া লাগে দিয়ক চোন, ৰ'দে বৰষুণে আমি ইমান কষ্ট কৰি ৰুওঁ।
অ হয় হয়, পিছে এতিয়া পাচ পাচলি খাবলৈ হৈছেনে? নে
এতিয়া হৈছে হৈছে, ভেন্দি খাইয়ে আছো এইকেইদিন।
অ, বেচি চাও নে?
হয় হয় বেচিছোঁ খাইয়ো আছোঁ।
বাৰু তোমালোকৰ ঘৰত এদিন যাম মই ভেন্দি আৰু বা কি কি লগাইছে, লোকেল পাচলি আনিবলৈ কাৰণে।
হয় হয় হেৰি আমাৰ ঘ আমাৰ ঘৰত নেমু আছে, তাৰ পাছ হয় হয় কাজি নেমুটো আছে।
অ অ ভালেই তেনেহলে চোন। পিছে উম, গৰমৰ বন্ধ কিমান দিন দিব?
গৰমৰ বন্ধ পঁচিশ দিন দিব।
অ এতিয়া স্কুল খুলিয়ে আছে ন?
হয় হয় খুলিয়ে আছে, সাত তাৰিখৰ পৰাহে গৰম বন্ধ দিব আৰু।
অ, গৰমৰ বন্ধত ক'ৰবাত ফুৰিবলৈ যাবানে?
যাম বুলি ভাবিছো।
অ আইতাৰ ঘৰতে যাবা চাগে ন?
হয় হয় আইতাহা আইতাহঁতৰ ঘৰতে যাম।
অ।
মোৰ বা এজনী আছে তাতো যাম
অ আইতা হঁতৰ ঘৰত থাকিবলে ভাল লাগে ন
বহুতেই ভাল লাগে।
মামী আছে নহয় ঘৰত
হয় হয় মামী আছেও মামা আছে আইতা আছে ককা আছে
অহ আইতা চাগে ধুনীয়া ধুনীয়া সাধু কয় থাকে চাগে ন?
হয় হয় এব হয় বহুত ধুনীয়া ৰাতি হ'লে আমি টোপনি নাহিলে শুই শুই সাধু কয় থাকে আৰু
অহ সেইকাৰণে আইতা ঘৰত থাকি ভাল লাগে।
হয় হয় বহুতে ভাল লাগে। পিছে আপোনাৰ ল'ৰাটোৱে স্কুল গৈছে নে নাই?
অ স্কুল গৈ আছে, এতিয়াতো বন্ধ হোৱাই নাই। আৰু এঘাৰ তাৰিখৰ পৰাহে দিব আৰু বিশ দিন দিব আৰু বন্ধ।
হয়।
উম।
পিছে আপোনাৰ ল'ৰাটো কোন ক্লাছত পঢ়ে?
এইবাৰ ক্লাছ ফাইভত পঢ়ে।
হয় হয়। হয় হয় ময়ো ক্লাছ পঞ্চম শ্ৰেণীতে পঢ়ি আছোঁ।
অ হয় নেকি ডাঙৰে হ'লাচোন।
হয় হয় ডাঙৰে হ'লো দিয়ক। ছিক্সলৈ উঠিম।
অহ। অ। একদম তোমা মা তোমাৰ মা চাগে চিন্তাই নাই আৰু তুমি কাম কৰি দিব পৰা হৈ ছা।
হয় হয়।
আপুনি ভাত কিহেৰে খালে? হেল্ল'।
খুৰাহঁতৰ
হা?
খুৰাহঁতৰ খবৰ ভাল নে?
হয় হয় ভালেই।
অহ আৰু তোমাৰ দাদাৰ দাদা কলেজ গৈ আছে নে নাই?
হয় হয় গৈ আছে। এইকেইদিন মানে দাদাৰ পৰীক্ষা চলি আছিলে আজিহে শেষ হৈছে।
অ হয় নেকি?
হয়।
অহ হা দা
পিছে আপুনি ভাত কিহেৰে খালে?
ভাত খালো আজি আজি বনাইছিলো কলডিল ভাজি বনাইছিলো। তাৰপিছত কলডিলৰ যে ফুলটো সেইটো বেচন দি বৰা বনাইছিলোঁ।
হয়।
তাৰপিছত কচু টেঙা বনাইছিলো। অ গৰম যে।
পিছে মই কচু টেঙাটো খাই পোৱা নাই, কেনেকে বনাই?
অ হয় নেকি?
হয়।
কচু টেঙাটো তোমাৰ যি কুলা কচু কুলা। কচু মাজৰখিনি ল'ব লাগিব।
হয়,
মাজৰ খিনি ধুনীয়াকে কুটি পেলাই ধুই ল'বা। তাৰ পিছত মচুৰ দালি আছে নহয়। মচুৰ দালি ধুই দুই খিনি মিক্স কৰি! চৌ চৌকা বা গেছৰ কেৰাহীত ধুনীয়াকে সিয়া প্ৰথমতে দালি যেনেকে সিজায়।
হয়,
তেনেকে সিজাবা তাতে হালধি দিবা আকৌ! বিলাহী পেলাই দিবা, যদি বিলাহী নাথাকে নেমু অলপ চেপি দিবা। তাৰ পাছত হেৰি কৰিবা এয়া। নিমখো দি দিবা, তাৰপিছত দেখিবা সিযে সিজিব নহয় সিজাৰ পাছত। ধুনীয়াকে ঘোটনী মাৰি দিবা।
হয়,
তাৰপাছত দালিখিনি ঘুটনি মাৰি যেতিয়া দেখিবা গুৰি হৈ গ'ল। তাৰ পাছত ধুনীয়াকে বেলেগ এটা কেৰাহী মিঠাতেল দিবা তাতে। নহৰু দুপোটৰা মান থেতালি ল'বা। তাতে শুকান জলকিয়াও দি দিবা পিয়াযো দিবা। কুটি পেলাই তাৰ পিছত, ধুনীয়াকে অ আটাই খিনি ভাজি? দালি যেনেকে চমবাৰ মাৰে, তাৰপিছত সেই দালিখিনি দি দিবা আৰু তাৰপিছত দহ পাঁচ দছ মিনিট মমান উতল আহিবলৈ দিবা। তাৰ পিছত তোমাৰ দালি খাবলৈ হৈ গ'ল আৰু।
ভাল লাগে ন খাই লৈ পেলাই।
উম তোমাৰ মই এনেকে কোৱা, যেনেকে কৈছো তোমাৰ মাকো কবা। তোমাৰ মায়ে বনাই পেলাই খুৱাব। উম। বাছ পিছে তোমালোকৰ ঘৰৰ কঠাল, কেইটা পকিছে নে নাই?
বৰ ধুনীয়া মিঠাও পকিছেও আউ আহিবা এদিন। খাবলৈ কঁঠাল।
অ, অ হ'ব, হ'ব যাম বাৰু মও কঠাল খাই বহুতে ভাল পাওঁ। তোমাৰ মাক কবাচোন কঁঠাল পিঠা বনাবলৈ কেনে
কঠাল পিঠা বনাইছে তো।
অ মই যইদিনাখন কঁঠাল পিঠা বনাব এতিয়া ময়ো খাম তুমিও খাবা।
হয় হয়, আহিব আপোনাৰ লৰা দুটাকো লৈ আহিব।
অ অ বাৰু সিহঁত দুইটা বাউ, কেঁচা কঁঠাল নাখায় কিয়টো তাকৌ। পিঠা, অ সেইটোৱে ব মানে কঠালটো মানে, নাখায় এনে পিঠা বনালেহে খায়।
সেই পিঠাই খাব আহিব লৈ আহিব দিয়ক।
অ পিঠাটো ধুনীয়াকে ময়ো না। জানো যেতিয়া তোমাৰ মায়ে বনাই দিব ময়ো চাই পেলাই শিকিম। উম,
কঠালৰ পিঠাটো ময়ে বনাব জানো?
অ, পিছে দেউতাই কামত গৈ আছে ন'?
হয় হয়, গৈ আছে।
অঁ।
পিছে আপোনালকৰ ঘৰৰ খবৰ চবৰে ভাল নে?
অঁ' চবৰে ভালেই, ভালেই আছে দিয়া। চবৰে, এতিয়া বন্ধ পালে ফুৰিবলৈ যাম ভাবিছোঁ।
কলৈ যাব ভাবিছা?
ভাবিছোঁ মানে এতিয়া মাহীহঁতৰ ঘৰত যাম বুলি ভাবিছোঁ আৰু।
পায়। পায়।
তাত যাম সিহঁত দুয়োটাও ঘূৰি পেলাই ভাল পায় গৰমৰ বন্ধত। আৰু তাতে জাম আও ভাবিছোঁ, তাৰ বাকী কেইদিন আও গৰম যিহেতু গৰমতে- কটাম আৰু ঘৰতে কটাম আৰু বাকী কেইটা দিন।
আমিও ভাবিছোঁ বাহঁতৰ ঘৰৰ পৰা আহি শ্বিলং যোৱাৰ কথা ভাবিছোঁ কাৰণ শ্বিলঙত বহুত ভাল ন।
অঁ' হয় হয়, শ্বিলঙত বহুত ধুনীয়া ঠাণ্ডা।
ঠাণ্ডা আৰু হয়, ফুৰিবলৈও মানে বহুত ধুনীয়া জেগা আছে।
হয় হয়। শ্বিলঙত যাব লাগে, আমিও এবাৰ শ্বিলঙত গৈ আহিছিলো দিয়া।
হয়।
বহুত ধুনীয়া জেগা আৰু চোৱা জেগা আৰু চাবও লাগে। তোমাৰ ধৰা তাৰ ধৰা সাজ পোছাকবোৰ পিন্ধি ফটো তুলিবও পাৰিবা।
হয়।
উমঁ' পিছে আকৌ তোমাৰ গাড়ীত উঠিলে বমি হয় নেকি?
নাই নাই। মোৰ বাছত গ'লেও নহয়, গাড়ীত গ'লেও নহয়, ট্ৰেইনত গ'লেও নহয়, মোৰ একোহতে নহয়। আ আপোনাৰ হয় নেকি?
নাই নাই, নহয় নহয়।
হয়, মোৰ মানে দেউতা বেম, চকু মানে-